হেল্ল',
হেল্ল',
শুনিছা নে।
অ শুনি আছোঁ অ, শুনিছো ক এ এনে আগফালে ব আগফালে বহি আছো।
ময়ো আগফালে বৈ আছো ইমান গৰমো আজি
বহু সচাকে ভিতৰত
সচাকে তই তোৰ আৱাজটো ভালকে অহা নাই আকৌ দেই।
আছে হবা ত শুনিশছনে?
এ মানে মাজে মাজে শুনো মাজে মাজে মাজে মাজে শুনো মাজে মাজে সেই হৈ যায়
ফাটি আহিছে মাতটো হেল্ল'
ঐ এতিয়া শুনিছ নে
অ, এতিয়া শুনিছো।
অ, ক
ই ফেচা চল যাবি নাই
অ তাকেহে মই ভাবি আছোঁ ম হয়
হা - হা
তই যাম বুলি ভাবিছ নি।
উম, যাম বুলি ভাবিছো মানে ইয়াৰ আগৰ বাৰতো নগলো তাৰ আগৰবাৰ একেবাৰে যোৱা নাই।
গুৰি নিছা।
উম, সেইটো কাৰণে ভাবিছিলো এবাৰ গুচি যাও নেকি।
প তাকে মোৰ ভাব কিন্ত গৰমতটো যিটো পৰিছে ন যাবলৈ ইচ্ছা লগা নাই অ,
অ, এ আগৰ নিচিনা গৰম হলে নাযাও।
ন হে
অ সঁচাকে আজি নিচিনা গৰম হ নাযাও এনেই বোলে বতৰ চতো অকমান ভাল ঠাণ্ডাও এতিয়া যাম আৰু যদি হয়।
অ, সেইটোয়ে তোমাৰ ভাত খালি না তহতি? মোৰো যাবলৈ মনটো আছে সেই শুনিবি আকৌ সেই অ, ক
ক ক
অ সেইদিনাখন মানে হেৰি এইটো লোকে ছাৰে ছাৰে পাইছে ছিলে মানে বাটতে বাটতে পাই লৈ মেলি ক'লে মানে কৈছে সেইকে ফেচাজ পাতিছে আহিবা বুলি কলে তাৰপৰা কালি হেনো হেৰিয়কো এই আমাৰ হেৰিয়কো লগ পাইছিলে হেনো।
তাৰ পিছত তাইকো হেনো কৈছে আহিবলৈ এতিয়া তাকে কি ক জানো বহুত দিন যোৱাও নাই যে
শুনিছা নে? হেল্ল'।